আৰু
হেল্ল' হেল্লো
হেল্লো অঁঃ
কি কৰিছা?
এই এনেই বিচনাতে পৰি আছোঁ।
অঃ অ'। মইও এনেই বহিহে আছো। বতৰ আজি খুব বৰষুণ দিলে। তোমালোকৰ দিছিল নে?
আমাৰ ইমান দিয়া নাই দেই। কিন্তু, কিনকিনকে অলপ পৰিলে
বা, আমাৰ একেবাৰে দুপৰীয়া, দপ-দপকে বৰষুণ দিছে। পুৰা বৰষুণ। তাৰ পিছত, আকৌ সন্ধ সেয়াও দিলে, অকণমান। কিন্তু দুপৰীয়া ইমান ডাঙৰকৈ দিলে। দুপৰীয়া, মানে, হেৰি, তিনিটামান বজাত দিছিলে। তাৰ পিছতে, আকৌ সন্ধিয়া দিলে। দিয়াৰ পিছত, তেতিয়া যেনিবা এৰিলে। এতিয়া ভাল বতৰ। ঠাণ্ডা পেলালে অলপ, এতিয়া। উম, ভালেই লাগিছে এতিয়া।
অ', আমাৰ এই তিনটামান পিছতে অলপ কিনকিনকে এনে পৰিলে আচ্ছা। কিন কিন কিন
অ', তোমালোকৰ কিনকিন, আমাৰ দপদপ
অ', তাৰপিছত মানে, ইমান গৰম নাপায়
দিনত খুব গৰম দিছিলে। ৰ'দ দিছিলে, তাৰ পিছতে, সেই আবেলি আহি গ'লা ডাঙৰকে বৰষুণ।
অ', ইয়াত আকৌ দিনটো ৰ'দ দিয়াই নাই।
অ', আমাৰ দিছে দেই, ৰ'দ, উম।
অ', তাৰ পিছত, সেইটোৱেই বৰষুণজাক যে, ভালকে নপৰিলে। খুব কম
অ', আমাৰ আকৌ অকণমান ভাল হৈছে, ঠাণ্ডা পৰিছে। উৎকট গৰমটো নাই আৰু এ
সন্ধিয়া খালি, মানে, বতাহ মাৰিলে সেই বতাহ মাৰা অকণমানকে ঠাণ্ডা পৰা হৈছে
অ'। বতৰৰ কোনো ঠিকনা নাইকিয়া হৈছে। যেতিয়াই-তেতিয়াই আহে বৰষুণ আজিকালি, বতৰৰ একদম ঠিকনা নাই। এই ৰ'দ দিব। এই বৰষুণ, এই মানুহবিলাকে বেমাৰ হৈছে। সেইকাৰণে, খুব হৈছে জ্বৰ-চ্বৰ। উম। সৰু-সৰু ল'ৰা-ছোৱালীবিলাকৰ জ্বৰ-চ্বৰ বেছি হৈছে
অ সিহটো গৰমতে পানীটো খাই এ
তে ইমান ৰ'দ মাৰিছে আজি নহয় আমাৰ ইয়াত একে গৰমত দিল আজি হ'ব আৰু তাৰপিছত সেই বৰষুণ যাক অহাৰ কাৰণে ভাল লাগিল আৰু
মন কাপ নক ক যে
হা অ কাপোৰ নুশুকাই আমাৰ আকৌ আজিএকে কাপোৰ কাপোৰ ধৰিছে পুৰা শুকাইছে
উ উ ম এ কাপেই ম কপ টোপনী এটা আছিলে
আহ
ভাবিছিলো বৰষুণ দিব বুলি কিন্তু ন উম
আমাৰ সেই আগবেলা তেনেকুৱা গৰম পৰিছিলে খুব তাৰপিছত যেনে বৰষুণ যাক আহিল ডাঙৰ বৰষুণ দিছে যে ভাল হৈছে গছ চছ বিলাকেও ভাল পাইছে ফুল চুল বিলাকো পানী নিদিয়া াকে হৈছে আৰু হু হু এনেই এনেকাপ পানী দিব লাগে নহয় ৰ'দত শুকাই যায় আজি মোৰ নিদিয়াকে হ'ল আৰু পানীত দুটো তুমি ফুল চুল কৰিছানে আহ
অ
আহ
আৰু মানে আপোনাৰ মন চন বেয়া লাগিলে সেইকেইটাৰ লগতে থাকিবলৈ মন যায়
আহ আহ ভাল লাগে এই ম তেনেকে টাইম বিলাক যায় আৰু ফুল আৰু শাক পাচলি দুই এট এটা আছে তছত ফুলতিয়াখন আজি ছিজন আহি আছে নহয় নাৰ্জিৰ। ফুলি গুটিও পাইছে। টো হৈছে। পুলিবিলাক এতিয়া ৰুম আৰু অলপ। দিন বিছ। যাতে ৰুই পেলাই যেনিবা। আকৌ এইবিলাক। হেৰি এয়া ফুলিব আৰু ছেপ্তেম্বৰ মান। নবা। নাৰ্জীটো ভাল লাগে মাৰ নাৰ্জী হয়। আৰু ইন্দ্ৰমালতী হয়। অহ। ইন্দ্ৰমালতীও আছে ৰুই থৈছো। উম ইন্দ্ৰমালতীটো এতিয়া মানে সেয়া অলপ আগষ্ট মানত দিব লাগিব সেইটো আগষ্ট মানত। তব দি। দিম আৰু এতিয়া মাটিতে আছে।
হ
তৌ গোলাপ আছে আমাৰ ৰঙা গোলাপ বৰ ধুনীয়াকে ফুলে নষ্ট ডাঙৰ হৈ গৈছে গছজোপ। বা। ৰঙা জবা আছে। তেএ
অহঁ
তাৰ পিছত এতিয়া সে ফুলি আছে আৰু গোলাপ। তাৰ ৰঙা জাবা ধুনীয়া লাগিছে। খেলো। নয়নতৰ অপৰাজিতা এই কেইটা ফুলি আছে আৰু এটা হালধীয়া ফুল এটা আছে সেইটো। সেইটো ইমান নগুন্ধাই কি ফুল জানো সেইটো বনৰীয়া নিচিনা সেইটো এনেই দেখি ভাল লাগে ফুলে। কিন্তু সেই গোঁসাঁই আগতো দিব নোৱাৰি। বোলে সেইটো ফুল।
আপোনালোকক আপোনাক। আজিকালি অপৰাজিতা কিবা এটাও ৰঙৰ হ'ল নহয়।
অ কেইবটা ৰঙৰ আছে আমাৰ। নীলা সৰহ পহীয়া টো আছে। এপহিয়াতো আছে। আগতে বগাটো আছিল বগাটো এতিয়া মানে সেই ছোৱালী বিয়া সময়তে তুলি পেলাই বেলেগ জেগালৈ দিয়া হ'ল। তাৰ পিছত মৰি গ'ল আৰু তেতিয়া মোৰ বগাত টো মানে উঠাব পৰা নাই। ওচৰতে মানুহে ঘৰত আছে খুজি আছো ত বোলো গুটি হ'লে দিবচোন তেতিয়া কৈছে গুটি বিলাক খুব কম হয়। দিম। হ'লে দিম বুলি কৈছে আৰু বগাতো আকৌ এটা হেৰি আছে। আছিলে বেঙুনীয়া এটা আছিলে আমাৰ এপহিয়া। বেঙুনীয়াতটো এতিয়া নাইকিয়া দিয়া হ'ল।
অঁ আকৌ পিংক কালাৰ এটা আছে, হালধীয়া আছে।
অ'। কিন্তু নীলাটোহে ভাল লাগে ন। নীলাটোৱে বগাটোৱে ভাল লাগে। উম। শ পুহিয়াতো আমাৰ শপুহীয়াতো ভাল লাগে- অ' অ' অপৰাজিতা চাহ খোৱা নে?
অপৰাজিতা মই চাহ টো খাইয়ে পোৱা নাই। কিন্তু মানুহ বোৰক দেখো খোৱা। কেনেকুৱা লাগে বাৰু খাই খাই?
একো টেষ্ট নাই। কিন্তু হেৰি, খোৱা ভাল বোলে। মই মাজে, মাজে খাওঁ। ফুল বেছিকে, অ, ফুলিলে! তেতিয়া মানে খাওঁ। কেতিয়াবা খাওঁ, কম আৰু।
কেঁচাটো দিয়ে?
কেঁচাটোৱে দিওঁ ফ্ৰেছটো। শুকানটোও আনিছিলোঁ, পেকেট এটা আনিছোঁ, নাখাওঁতে, নাখাওঁতে বেয়াই হৈ গ'ল। তাৰপিছতে বোলো ঘৰতে আছে আৰু ঘৰৰে খাম। তাৰপিছত এইয়া ঘৰৰ তিনিপাহ, চাৰিপাহ হ'লেই হৈ যায়! সৰহপহীয়াটো। খাই ৰং টো ধুনীয়া হয় যে, ভাল লাগে। কিন্তু একো টেষ্ট নাই উম উম তাতে অকণ এই নেমু চেপি খাব পাৰি খাবলৈ একো টেষ্ট নাই কিন্তু খোৱা ভাল বোলে নাৰভৰ কাৰণেও ভাল ভাল সেইটো কাৰণে খাওঁ আৰু মাজে সময়ে স আৰু অলপ দিনৰ পিছত বহুত ফুল ফুলিব এতিয়া অলপ ফল ফুলটো কম হৈ আছে কাৰণে এইকেইদিন মই খোৱা নাই যেতিয়া বেছিকে ফুলিব তেতিয়া খাম আৰু ধুনীয়া ধুনীয়াকে ফুলে যাৰ ডঙৰ ডাঙ সেইটো ভাল লাগা চাৰিপাহ মান দিলে একাপ চাহ হৈ যায় আহ চাৰিটা চাৰি তিনিপাহে হৈ যায় এ এজন মানুহৰ কাৰণে
পাহো গোলাপৰ ফুলেও চাহ খাই নহয়
অ গোলাপৰো খায় আকৌ তগৰো খায় বোলা তগৰ ফুলতটো একে বৰ চৰ বনাই খায় মানুহে আৰু জবা ফুলৰো খায় জবা ফুলৰো খায় চব ফুলেই খাব পাৰি বোলে দোৰোণ ফুলৰো খোৱা দেখিছো দোৰোণ ফুলৰ বগা বগা সৰু সৰু যে হেলল' হেল্ল' নাইকিয়া হয় দেখোন ফোনটো কি হৈ অ সাৰ সুৰ হৈ গৈ হব নাজানো